হেল্ল' কি কৰিছা?
আছোঁ এনেই, তুমি?
আছো এনেই। ভাত পানী খালা?
খোৱা নাই তুমি খালা নাই?
খালো অথনি খাই বয়ে বহি আছো।
অ অ
বাকী ভালেই খবৰ খাতি?
ত চলি আছে আৰু নি আছে ভগৱানে চলাই। হ বোলো নি আছে বোলো তাকে চাই, তোমাৰ
আহ মোৰো ঠিকেই আছে বাৰু
অ গৰম কেনেকুৱা পৰিছে?
বহুত। ইমান গৰম দিছে নহয় থাকিবলে জেগাই নোহোৱাই হৈ গৈছে। আৰু
উম বাকী এনেই কৰ'বাত। বাকী এনে ক'ৰবাত ফুৰা।
ফুৰা প্লেনিংটো আছে বাৰু। তুমি নোযোৱা কলৈকো?
মই যামহে এই তোমাৰ হেৰি তোমাৰ দছ বা এঘাৰ তাৰিখ মানে।
অ। আমিও যাম বাৰু হেৰি অৰুণাচল ফালে যাম চাগে।
অ-অ।
তোমালোকে ক'ত যাবা?
মই অলপ গুৱাহাটী ফালে যাম। এই তোমাৰ এই উজান বজাৰ ফিল্ড খন যে।
অঁ-অঁ। ঠিকে আছে বাৰু। ইমান গৰম দিছে। এতিয়া ঠাণ্ডা জেগাত গলে ভাল আৰু।
সেইটো মই আগতে মোৰ মই মানুহটো উল্টা যে। গৰমত গৰম খাওঁ। গৰমত ঠাণ্ডা লৈ ললে পতককে আকৌ বেয়া যে।
বেয়া বাৰু। হলেও ইমান গৰম দিছে ভাবাচোন। কেনেকে গৰমত থাকিবানো?
এতিয়া নো কেনেকে আছো? এতিয়া নো কেনেকে আছো? এতিয়ানো কেনেকৈ আছো?
অহ তাকে।
আৰু অকমান গৰম খাইতো লাগিলে।
অ বহুত গৰম। বতাহ এজাকো নাই।
আমাৰ বাৰু অকমান এইফালে পৰা বতাহ চতাহ মাৰি আছে দেই।
অ, আমাৰ ইফালে নাই। তাকে নদীতে গা ধুই আহিলো। চাৰিবাৰ মান হল।
নদীত?
অ।
অ, আমাৰ ইয়াৰ পৰা নী নদী মানে তোমাৰ বহুত দূৰ যে।
অ', আমাৰ ওচৰতে অলপ আৰু।
অহ - অহ
সেইখিনিও ঠাণ্ডা হৈ আছে অলপ
বাকী খবৰ খাতি চব ঠিকে চলি আছে ন?
অ, ভালে ভালে। তোমালোকৰ?
চলি আছে তোক তাককে। গেলা গৰম ডালত আৰু কিমান চলিব?
উম তাকেইতো। আ অকলে যাবা নে লগৰৰ লগত যাবা ফুৰিব?
নাই, নাই। মানে আমাৰ তোমাৰ কাজন চিষ্টাৰ যাব মোৰ লগত।
অ-অ।
চিষ্টাৰৰ লগত যাম।
অ।
চিষ্টাৰ যাব আকৌ ভাইটি যাব। কোনে?
তুমি।
মই, মই ছেকেণ্ড ইয়াৰ পিছত এৰিলো তোমাৰ। ছেকেণ্ড ইয়ৰ পিছত এৰিলোঁ তোমাৰ।
অ।
এই- এই গেলা গৰম খনত উলাই -চুলাই যাব মন নাযায়।
তাকে ঠাণ্ডা দিনত ভালেই বাৰু যাবলৈ।
ঠাণ্ডা দিনত ভালেই।
গৰম দিনত এলাহ লাগে যাবলৈ।
এলাহটো- এলাহ আকৌ এ কলেজত লেকচাৰ খিনি শুনি থাক।
সেইটোৱেইটো। লেকচাৰটো এনেও শুনিবই লাগিব।
নহ'লে ক'ত পাছ হম ন'?
অ', ভাত হা মোৰ ময়ো এৰিলো। ফাইনেল দিয়াৰ পিছত পাই এৰি দিলো আৰু।
হায় ছেকেণ্ডাৰী?
অ', -অ', হায় ছেকেণ্ডাৰী।
এৰা কেই বছৰ হ'ল তোমাৰ?
এৰা এক -দুবছৰ মান হব হ'ল। কিমান পঢ়িম আৰু পঢ়ি -পঢ়ি আমনি লাগি যায়।
সেইটোও হয় বাকী ঘৰত চবৰে ভালে আছে?
অহ, ভালেই। তোমালোকৰ?
আছে তোক- তাক চলি।
অহ
বাকী খানা কিহে দি খালা?
উম, খানা এয়াই এতিয়া ইমান গৰম পানী ঢালি খালো আৰু।
ধেট তেৰী কি
পানী ঢালি এতিয়া ভাল লাগে খাবলে।
অহ, মই সুধাটো মানে বেলেগটো সুধিছিলো তুমি ওলটাটো ক'লা
অহ, তাকেই।
ন' মোক কোৱাটো মানে খেলি -মেলি হ'ল না।
অ', - অ',
মানে কি -কি চব্জি বনাইছিলা এনে
আহ চব্জি মই চব্জি নাখালোৱে একো।
দালি চালি কিবা খোৱা নে নাই।
উম, এনে খাও মানে এতিয়া ইমান গৰম যে সেইকাৰণে খাবলে মন নগ'ল সেইকাৰণে পানী ঢালিয়ে খালো আৰু আৰু
অহ
অহ, পানী দিয়া।
ইমান গৰমত কি চব্জি -তব্জি খাই থাকিবা আৰু।
সেইটোৱে পানী দিয়া ভাত ধুনীয়াকে খালেই হ'ল আৰু।
অহ
তাতে মাছৰ- মাছৰ -মাছৰ পোৰা পৰি যাব লাগে
অহ, আলু পিটিকাও ভাল।
এ মজা। আলু -পিটিকা চাগে কৰি লৈছা?
অহ কৰি লৈছে আৰু তুমি নাই খোৱা
মই খোৱা নাই খাম হে।
অঁ অঁ
মোৰ এনেও দেৰি হয় তোমাৰ খোৱাত।
অহ এতিয়া কিবা জব কৰা নেকি
নাই জব তেনেকুৱা এতিয়ালকে কৰা নাই তোমাৰ এই আগষ্ট মাহৰ পৰাহে হ'ব তোমাৰ
অহ অ।
আগষ্ট মাহৰ পৰা অলপ মানে হ'ব আৰু কামটো
অহ
এতিয়া এনেই আৰু ঘৰত বহি থকা কাম আৰু এতিয়া এটাই কাম আৰু ঘৰত বহি থাক ধুনীয়াকে দোকানখন চাই থাক।
অহ আমাৰো সেইটোয়ে হৈছে মোৰ দোকানতে বহিয়ে থাকো আৰু
অ নিজৰ দোকান নেকি
অ নিজৰে
অঁ অ।
তাকে দিছোঁ আৰু ঘৰৰ ওচৰতে
অ নাই ঠিকে আছে। কিবাটো কৰি চলিবই লাগিব না
অহ তাতে বহি থাকা হয় আৰু
ঘৰত কোন কোন আছে তোমাৰ পৰা
আমাৰ মা দেউতা ভন্তি মই
অ চাৰিজন ন চাৰিজন অহ আমাৰ মা দেউতা মই ভাইটি এটা আৰু খুৰা এজন
অ অ আমাৰ আছে খুৰা খুুৰী ঢেৰ আছে কিন্তু ক'বলৈ আৰু ঢেৰ মোক চোক বিষাই যাবা আৰু।
উ উ। নাই এই গুৱাহাটী যাম বুলি কৈছো যে তাত মানে আমাৰ বৰতাহত আছে। ত তাৰ মানে আমাৰ বৰতাহত আছেতো।
আহ।
বতাহত আছে খোৰা আছে তাতো যাম যামেই আ। আকৌ তোমাৰ এই মানে আমাৰ নিজৰ মাহীও আছে তাত।
আহ।
আছে মাহীয়ে তোমাৰ কিন্তু এই সিদিনাখন মানে তোমাৰ ৰুম লৈছে মানে।
আহ।
এই উকিল কৰে যে তাৰমানে ৰুম লৈছে। সেইদিনাখন পূজা কৰিলে তাকে এতিয়া মাতিছে। যাওঁ বোল এত। অ মানে সেই ৰুমটো মানে তোমাৰ ফিল্ডখন মানে বেছি দূৰ নহয় মানে।
অ অ ওচৰতে আৰু।
ওচৰতে।
তেনে।
অলপ কামাখ্যাতো গৈ আহিম কামাখ্যা যোৱাই নাই একবাৰো। সৰু পৰাই যোৱা নাই বুলি ক'ব পাৰি আৰু।
ময়ো যোৱাই নাই। এ পানবাৰী মন্দিৰৰ পৰা আহিলো আৰু।
উম।
এই জেগাতটো ধুনীয়া আছে।
আকৌ জুবিন ক্ষেত্ৰ আছেই।
উম তাতো যোৱাই নাই যাব লাগিব।
মইতো তো মইতো তোৰ মানুহজন মৰা পাতো একবাৰো যোৱা নাই।
অ। ময়ো যোৱাই নাই যাম যাম। কে যাবয় পৰা নাই আৰু। যাবলৈ মন আছে। যাবহে পৰা নাই আৰু।
আৰু অলপ যদি পইচা চইচা হয় এই তোমাৰ গৰিমা বৌ যত তেতিয়া আছে মানে।
হা হা।
এই আৰু অলপ যদি পইচা চইচা হয় তোমাৰ এই কিতো গৰিমা বৌ এতিয়া যত আছে যে।
আহ অ।
তাত তাতো অলপ সমোয় আহি।
আহ পাৰি তাতো যাবলৈ। যাবলৈতো চবতে মন যায় পইচা পাতিৰহে। কথা। পইচা পাতি নহলে ক'তো যাবই নোৱাৰি।
উ তোমাৰ আৱাজটো ফাটি ফাটি আহিছে অলপ।
অ নেটৱৰ্কটো অলপ প্ৰব্লেম দি আছে।
হেল্ল'।
অঁ।
উম।
শুনিছা এতিয়া।
অ এতিয়া শুনিছো অ।
আহ।
বাকি তোমাৰোকৰ কি দোকান আছে।
আমাৰ এই আ এ গেলামালৰ। আৰু আছে আৰু চকলেট এইবোৰ।
উম উম
ইমান ডাঙৰ নহয় আৰু অলপ সৰুৱে আৰু
এইটো সৰু পৰাটো ডাঙৰ হব না।
অহ, সেই বেছিদিন হোৱা নাই খোলা।
কিমান দিন হল এনে?
চহে
অ দেৰ মাহ মান হৈছে
অঁ
অ
আগৰ পৰা খুলিম খুলিম কে ভাবি আছ আহ খোলাই হোৱা নাছিলে তে খুলিছোহে আৰু
অ পিছে আকৌ ভাত কেইটা বজাত খাবা?
ভাত নাখাওঁ আৰু এতিয়া একেবাৰে ৰাতি খাম আৰু
মানে এক টাইম নেকি
অ একটাইম এতিয়া ৰাতিপুৱাই কিবা কিবি খাওঁ আৰু
মানে পইচা বচাইছা ন?
অ পইচাটো বাচাবই লাগিব ইমান ৰাতিপুৱাই ভাত। খাব নোৱাৰি নহয়।
সেইটো হয় বাৰু।
সেইকাৰণে আৰু নাখাওৱে, ভোকেই নালাগেতো ৰাতিপুৱা। অ
অ-অ।
কি খাবা নো?
অঁ। ঠিক আছে হ'ব দিয়া ন?
অ-অ হ'ব দিয়া।